ব-অ, কোৱা।
কি কৰি আছ।
আছো এনে।
অ, খবৰ ভাল?
ভালে, তোমাৰ?
উম, মোৰো ভাল।
ভাত, উম, খালো তুমি খালা?
নাই হোৱা নাই।
অ, কিয় হোৱা নাই ইমান দেৰিলৈকে।
নাই এনে ভোক লগা নাই।
অ, ৰাতিপুৱা?
ৰাতিপুৱা নাই খোৱা।
আইও, অ, ইমান দেৰিলৈকে আছে ভোকে নালাগে ন,
উম,
উম, বাকী ঘৰত কোন কোন আছে?
বাকী ঘৰত আছে মা, দেউতা, ভন্টি, আইতা।
অ, মোৰ মা দেউতা বা আৰু মই।
উম,
পিছে ঘৰৰ খবৰ ভাল।
ভালে, তোমাৰ?
উম্ আমাৰো ভালেই, ক'তো যোৱা নাই ফুৰিব?
ফুৰিব যোৱা নাই।
অ', মই পঢ়ি আছো এতিয়া।
অ' কিমানত পঢ়া?
মই এইবাৰ ইলেভেন।
ইলেভেনত।
উম্, তুমি?
মই এবাৰ টুৱেলফত।
আচ্ছা।
অ'।
পিছে পঢ়া-শুনা ভালে চলি আছে।
ভালে আৰু উম্। কিবা বিজনেচ-চিজনেচ কৰা নে?
কৰা নাই কৰিম বুলি ভাবিছোঁ এইবাৰ কেকৰ।
কেকৰ কৰিবা।
উম্, তুমি একো কৰা নাই?
নাই কৰা নাই।
অ'। এবাৰ মই কৰিম বুলি ভাবিছো কেকৰ, পইচা পাতি নোহাইছে না সেইকাৰণে তাকে কৰিম বুলি ভাবিছো।
অ'।
যদি পাৰ্টনাৰশ্বিপ কৰিব বিচৰা কৰিব পাৰা।
উম্।
উম্।
কৰিবা কণ্টেক।
অ' কৰিম দিয়া।
উম্।
আজি পিছে ঘৰত কি বনাইছে? নাই কতো যোৱা নাই। চোৱা নাইগে নেকি?
অ' নাই চোৱা নাই।
অ'। ক'তো ফুৰিবলৈ যোৱা নাই ঐ।
নাই যোৱা নাই। ভাবিছো যাম বুলি, লগৰ কেইজন মানৰ লগত। যাম তোমাৰ এৰ'প্লেনগেট, টাৱাং-চাৱাং ক'বাত, গোৱা
অ'। আমিওঁ যাম বুলি ভাবিছো লগৰ কেইজনীৰ লগত, অৰুণাচল যাম কৈছে সিহঁতে।
অ' এতিয়া অৰুণাচল গ'লে মানে এতিয়া তোমাৰ হেৰি হ'ব না কি কয় ভূম ভূমিকম্পৰ এৰিাত ঠে চে কম্ তোমাৰ এতিয়া গলে ভাল নহ'ব।
নহ'বা শ্বিলং যাম এই দুটাৰ ভিতৰতে যাম বুলি ভাবি আছো আৰু য'ত হলো যাম আমি।
অ আমাৰ লগত যাব পাৰিবা পাৰ্টনাৰশ্বিপ কৰি, যদি যাব পাৰা। যদি যাব ওলোৱা কাৰ কোনোবা লৈ ল'বা।
অঁ আছে দুজনীমান আৰু, গাঁৱৰো আছে আৰু দূৰৰ দূৰৰ দুজনী মান আছে যাম কৈছিল সিহঁতে। পিছে ভণ্টি হত ক'ত গ'ল?
আহ আছে এইফালে ক'বাত যায় বোলে ওলাই যাও।
অঁ
স্কুটি চলাব নাজানে স্কুটি চলাই বোলে, তাকে কিবা পিছফালে বহি যাব লাগে।
অ তুমি জানানে?
মই জানোঁ, জানো বোলো চব।
অহ, চব
অহ।
উম, পিছে তুমি কি খায় ভাল পোৱা?
মই?
হেল্ল' অহ।
মই কি খায় ভাল পাওঁ।
কি খায় ভাল পোৱা।
চব খাওঁয়েই আৰু কি খায় ভাল পাওঁ।
নাম নাই নেকি আৰু চব খায় নেকি?
কিবাতো নাম থাকিব খায় ভাল পোৱা বস্তু। অহ, চেম তেনে। উম, চেম, চেম-চেম।
অহ, এই কন ওলাই দিওঁ দে। ফাষ্ট ফ্ৰোড খাওঁ অহ।
উম, খায় বহুত ভাল লাগে ন'।
উম। নাই নহয় নিখিল। পিছে ঘৰত খবৰ পাতি।
উম, ভাল-ভাল। আৰু সেইফিলে ভাওনা পাতেনে নাই?
নাই ভাওনা নাই। আন দিলা, আন দিলা। আহা নাই? অলপ ৰখা। কি কোৱা? আনমোল দাস। অনিমা অনিমা দাস এইখন। ওলাই আহিব কলো ভিতৰতে সোমাই আছে। সেয়া কিয়া কৈছিলা? নিখিল মেধি। অহ, নিখিল-নিখিল-নিখিল আহা নাই। আহা নাই। নাই কালি আহিব। অহ, হেল্ল'।
অহ, কোৱা?
পিছে ঘৰত কি কি পোহা?
ঘৰত? আছে তোমাৰ। মই ষ্টাৰ্ট কৰিম। গ হেৰি ছাগলী। আহ চা তো কোৱা।
হা!
তোমাৰ হাঁহ আছে মুৰ্গী।
অহ, হাঁহ কিমান আছে?
আছেদে। চাৰি পাঁচটামান, চাৰি পাঁচটামান আছে বোলো।
অহ', অহ' কিমান মানত বেচাৰ হাঁহ যে।
অহ, তোমাৰ ছয়শ-সাতশ।
আৰু মুৰ্গী আছে তোমাৰ দহ বিশটামান।
অহ।
মই নকৰো এয়া তোমাৰ ফাদাৰ ফাদাৰহঁতে কৰে আইতাহঁতে কৰে মাহঁতে
বেচা যদি বেচা যদি
অ', অ', কণ্টেক্ট কৰিবা
অ', আমি টাউন জেগাত থাকো ন লোকেল বেছি নাপাওঁ
অ', অ'।
আমাৰ বেছিকে ব্ৰইলাৰ সেয়াই আৰু ব্ৰইলাৰ আৰু গাহৰি পোৱা যায় আৰু। আৰু লোকেলৰ দাম বহুত।
যে তোমাৰ টাউনত গৰম কেনেকা আছিল।
উম ক'বই নালাগে। বহুত গৰম।
ঘছাৰ বস্তু নাই কটো
হা।
গা ছা ধুব যোৱা নাই ক'তো।
নাই।
উ
উম দৈমাৰা লম বুলি ভাবিছোঁ
অ'।
কলি পৰহি যাম আৰু দৈমাৰী।
অ'।
অ', তুমি যোৱা নাই ক'তো।
নাই যোৱা নাই।
অহ।
ওচৰতে আছে, তোমাৰ পুখুৰী, নদী আছে তাতে যাওঁ আৰু।
অ', আমাৰতো নদী, চদী ওচৰত নাই। অ'।
তাব যাওঁ, তাবাৰ গা হেঙ মাৰে।
আচ্ছা কৰবাত গৈ আছা নেকি? হেল্ল'। হেল্ল'। হেল্ল'? হেল্ল'। হেল্ল' তোমাৰ আজটো অহা নাই।
কোৱা, কোৱা।
অ', কৰ'বাত গৈ আছে নেকি?
নাই ভণ্টিক তোমাৰ হেৰি
স্কুটি শিকাই আছা।
অ'।
অহ, আজাচ আহি আছে তাকে।
অ', কোৱা আৰু।
পিচে, পহা, পাতি কেনেকুৱা চলি আছে।
মোৰ ভালেই বাৰু, তোমাৰ?
চলি আছে আৰু।
অ', কম্পিউটাৰ শিকা নাই। হা। আৱাজতো ভাল নাহি ঐ।
নে নাই বোলো।
অ', কৰা নাই, কৰিমহে।
অ', অ'।
বাকী ঘৰত ভাল?
ভালে, ভালে।
অ'।
আৰু কোৱা।
আৰু একো বিজনেচ কৰিম বুলি ভাবা নাই।
বিজনেছ কৰা নাই, তোমাৰ হেৰিত যাওঁ আৰু পুটোকে। এই কি কৈ, আৰ্মি এইবিলাকত সোমাব হেৰি কৰি আছো।
অ', ভালদেই বাৰু।
ৰানিং কৰি আছো।
অ'।
মই সেইবিলাক একো কৰা নাই, বিজনেচ কৰিম বুলি ভাবিছো আৰু কাপোৰৰ। আৰু কেকৰ।
নাই বিজনেচ তোমাৰ এটাই এম কৰিব লাগে, যোনটো কৰা।
আপোনাৰ চোৱাতে আৰু এজন লগৰ নহ।
অ'। বিজনেচত তোমাৰ যোনটো কৰিব লাগে, যোনটো কৰো কৰিম বুলি ক'ব লাগে সেইটো কৰিব লাগে, একেবাৰে কৰিব লাগে, এবাৰতে
অ', এজনীৰ লগত মই মানে পাৰ্টনাৰশ্বিপ কৰিছো, এটা মই নিজে কৰিছো কাপোৰৰ।
পিছে আৰু কোৱা।
আৰু কিনো ক'ম বাৰু।
মইয়ে কৈ আছো, তুমি কোৱাই নাই কথা পিছে কোৱা?
মই কি ক'ম নাই আৰু।
উম, এইবাৰ বিহু কেনেকুৱা গ'ল?
বিহু তোমাৰ, ভালে গৈছে।
অহ।
তোমালোকৰ ফালে কিবা, ভাওনা চাওনা পাতে নাই?
আমি টাউন জেগাত থাকো, ক'ত ভাওনা পাতিব চাবলে।
মানে চাব তাব যোৱা নে নাই?
অ', গৈছো বাৰু।
অ', কেনেকা লাগে চাই?
ভালে বাৰু।
অ'।
তোমালোকৰ ফালে পাতিলে ক'বা, যাম।
অ', আহিবা। এতিয়া তোমাৰ ভাওনা নাপাতে, ভাওনা ভাওনাৰ চিজন গলগে আৰু ত
অ', তেনেই মান
অহ।
উম।
দিয়া হ'ব দিয়া, তেনে'লে নহ। আহ।